হেল্ল' অ', ক' এয়া আহ জাষ্ট বহি আছোঁ, তই?
এ মই আ লৈনি বেঃ। তই? ভাত ভাত খালোঁ। খালোঁ তই খালিনে?
মই অলপ অগতে খাইছো জাষ্ট।
উ বাকী মাহতে খালে?
মাঅতে খালে দে, তহ্ত খালে?
অঁ খালে খালে বাকী খবৰ খাতি ভালে আচ ভালে আছ নাই মানুহটো?
ভালেইআৰু ঠিকঠাক চলি আছো আৰু যেনেতেনে তোৰ?
মই যেনতেন চলি আছো চেম বুইছ, তাকে এয়া। এইখান দিনকাল দেখিছই কেনেকে চলিছে।
আজি গৰম কেনেকুৱা দেখি কেনেকুৱা পেলাইছে গৰম বাপ
অ বে সঁচাকে ধেৎ ইমান মানে। একোমানে সহ্যকৰিব নোৱাৰা হৈ গৈছো ৰে। পোৱালী ছোৱালীবোৰ বোলে বেমাৰে পৰিব আৰু যি দেখিছোঁ। হো।
পিছে প্লেনিং চেনিং কৰিছ নাই কিবা ফিউচাৰৰ?
তাকে, মই বুইছ তাকে সেইটো কাৰনে তোক ফোন কৰিলো মই ভাবি যে মই ব্ৰইলাৰ ফাৰ্ম খোলো বুলি ভাবিছো।
পাৰ দেই ব্ৰইলাৰ ফৰ্মফ্লৰ পাৰই। ব্ৰইলাৰটোত কমন বস্তু চলি থকা বস্তু বুইছ নাই? ব্ৰইলাৰতোতো এতিয়া চবেই খায়েই খাই বুলিও ৱেহয় নাই?
উ খায়তো সেইটো কাৰণে ভাবিছে বুজিছ, মানে বস্তুটো ভাবিছে যে কোম্পনীৰ পা আনোহা বুজ।
কম্পেনী পৰা লম বুলি ভাবিছ? কম্পেনী পা মই মানে চা এতিয়া তোক ক নক কএটত নিজৰ হ'লেধৰ বস্তুটো নিজৰ হ'লেতো খৰচাটো অলপ বেছি হ'ব হয়নাই? আৰু দান নিজৰ মাটিটো লাগিব মাটিটোতো নিজৰে।
মাটি নিজৰ মাতিনি যাবাৰ
কম্পেনী পলালে কি হয় জানোএতিয়া ব্ৰইলাৰ পোৱালিগাল মৰিলেও, এতধৰ ত পইচাটো সিহঁতক দিব্ব লাগিব মানে বুইছ নাই, লচ্ আছে মানে তাত অলপ আৰু কোম্পেনী পা এতিয়া তোক পইচাটো দিয়ে নে নিদিয়ে, কমিছনহে দিব। অ অ।
মানে কথাটো পাতিলো যে এ এ কথাটো পাতিলো যে এনেকৈ ক এনেকে শুনিছো মানে ধৰি ল মানে লগৰএজনে কৰি আছে। থকাদেই, মানে ধৰি ল তোৰ তাপা টোটেল ব্ৰইলাৰ ফোনটো মানে দিব ঠিক আছে। পোৱালি খিনি দিব। তাৰপৰা মৰিলেও মানে মৰাৰ পিছতো ধৰি লওঁক সিহঁতেহঁ এনেকুৱাকেও কৰিব পাৰে মিঠা মই নিজেও বেছি খিনি পইচা একো নাই মানে আকৌ যেতিয়া ডাঙৰ কৰিম নহয় ব্ৰইলাৰখিনি ব্ৰইলখিনি ডাঙৰ কৰি পেলাই আকৌ সিহঁতৰ কম্পেনীটোৱে
উম উম কোম্পেনি কিনি ল'ব কিন্তু তই এতিয়া ধৰ বেলে বাহিৰততো বেচিব নোৱাৰিবি? ব্ৰইলাৰটো ব্ৰইলাৰটো তই বাহিৰত বেচিব নোৱাৰিবি নহয় সিহঁতকে বেচিব লাগিব আৰু কম্পানিৰ মানুহ মানে আহি কি বতৰ চাব লাগিব, এতিয়া যি তই নিজে ষ্টাৰ্ট আপ কৰিম বুলি ভাবিছ, তোৰ অলপ কষ্ট হ'ব। বাত মানে ধুনীয়া হ'ব বুজিছনে নাই বস্তুটো। কষ্টটো কৰিবই লাগিব এইটো এইয়াই, এতিয়াটো ব্ৰইলাৰটো আৰু ধুনীয়াকে হাজাৰ সুমুৱাই দিয়ে ব্ৰইলাৰ।
ভাবিছোঁ তাকে ডাঙৰ কৰি পেলাই ন, ডাঙৰ কৰি পেলাই তাক
নহ'লে তই ব্ৰইলাৰ ফাৰ্ম পাৰ্টনাৰশ্বিপত খুলি দে চা, এতিয়া ত অকলে তাৰমানে
অকলে নোৱাৰি ন? ইমান ডাঙৰ ফাৰ্মখন, কিমান খানা-চানা দিয়া, হাফ-হাফ কৰি মিলে কিন্তু ধৰি ল, এতিয়া ধৰি ল, কেনেকুৱাকৈ পে'মেণ্টবোৰ কেনেকুৱাকৈ দিয়ে বা কেনেধৰণে দিয়ে-নিদিয়ে।
কম্পেনী টো নকবি কম্পেনী কথা কওঁতে মই তাত তই নিজে পাৰ্চনেলি কৰ বুলি ভাবি আছো মই।
পাৰ্চনেলি মানে যোনটো ধৰ নিজে বেচা।
তই লোকেল ব্ৰইলাৰো কিনি দিবি দুটামান। অ', নিজে বেচ হয়।
কিন্তু লোকেল ব্ৰইলাৰটোতো এক্সট্ৰাকে ৰাখিব লাগে বুজিছ নে নাই?
নালাগে একেলগে ডাঙৰ কৰিব পাৰিবি, সৰুতে একেলগে এৰি দিবি। একেলগে ডাঙৰ কৰিব পাৰিবি। বুজিছ নাই, এতিয়া সিহঁতৰ বেমাৰো নহয়, কি? অ', ব্ৰইলাৰ মানে লোকেলটো ইমান এৰিব নালাগে তই, লোকেলটো কমাই দিবি।
ধৰি লওঁক?
মেডিচিন পাই মেডিচিন দিবি, মেডিচন দি দিবি।
ভেকচিন-চেকচিন মাৰে।
উম। তই চা, তোৰ দুটা অপচন আছে। নহ'লে দুখন ফাৰ্ম খোল, নহ'লে এখন ফাৰ্ম খোল। তই এটা লোকেল ফাৰ্ম খুলি দিব পাৰ যিটো খুলিম বুলি ভাবিছ। আৰু ধৰ তই অঁ লোকেল ফাৰ্মৰ ব্ৰইলাৰ
কৰিব লাগিব। নহ'লে অকলে টো নোৱাৰো।
অ সেই পাৰ্টনাৰশ্বিপত ক'ৰ যদি খুলি দে বুজিছ। কাৰণ চা এতিয়া মানে লোকেলত কি জান প্ৰাইচটো বেছি পৰে পোৱালিটোৰ ব্ৰইলাৰৰ আৰু তেনেকে তই প্ৰাইজো পাবি চাৰে চাৰিশ টকা মানকে। অ চাৰে চাৰিশ মানকে পাবি তই পইচা। এতিয়া ধৰ তই লোকেলটো ব্ৰইলা নমৰে সহজে বুইছ নে নাই। কথা সেইটোহে। আৰু এতিয়া ভেকচিনটো দিবি।
ভালেই। তেওঁ আৰু তেওঁ ধৰি লওক কেনেকুৱা কি কয় কৰিব পাৰি? ধৰি লওক মানে ধ মই ভাবিছোঁ যে ব্ৰইলাৰটো খুলিম বুলি ঠিক আছে। এইটো ধৰি ল টোৰ খুব বেছি চেভেটি পাৰ্চেণ্ট মানে এটা ভাবি থৈছোঁ ঠিক আছে। বেলেগ এক্সট্ৰা বিজনেছ কৰিম বুলি ভাবিছ তই তেনেকুৱা কি
মানে বিজনেচটো তই চা, ব্ৰইলাটো এতিয়া ষ্টাৰ্টআপটো দে লাহেকে, তই হাজাৰ হাজা হাজাৰ পোৱালি সোমিয়াই দিলি আৰু যদি পাৰ্টনাৰশ্বিপত কম বুলি ভাবিছ তে দুহেজাৰ পোৱালি সোমিয়াই দে। পাৰ্টনাৰ অ তেন্তে পাৰ্টনাৰশ্বিপ কৰিম বুলি যদি দুহেজাৰ সোমিয়াই দে। তই লোকেলটো এতিয়া সোমিয়াব নালাগে তই ব্ৰইলাৰটোৱে সোমিয়া। দুহেজাৰ পোৱালি সোমিয়াই দিয়া পাৰ্টনাৰশ্বি বুজিলি, দুহেজাৰ সোমিয়াই দিলি দুহেজাৰৰ ভিতৰত ধৰ দুশ পোৱালি মৰি গ'ল বা তিনিশ পোৱালি বা চাৰিশ পোৱালি মৰি গ'ল, ষোল্ল ষোল্লশটা থাকিলে, উম উম ষোল্লশটা থাকিলে মোৰ কথাটো শুনি ল, ষোল্লশটা থাকিলে পোৱালি ষোল্লশটা পোৱালি যেতিয়া থাকিব তাইৰ ভিতৰত তোৰধৰ ধুনীয়াকে আৰামছে বেচি থাক দানা পানী খৰচটোতটো টো মিলাই লবি আৰু দুই
দানা -পানী, ন ভাবিছো যে ধৰি লোৱা দুই তিনিটা মানে দুই তিনিটা মান নহয় ধৰি লোৱা দুটাই হলোঁ আৰু তাই ধৰিও মানুহ লগাই ধৰিলে দানত দিবৰ কাৰণে বা আকৌ সেইটো কাৰণে এটা এক্সট্ৰা খৰচ বেছি হৈ যাব নেকি ভাবিছোঁ।
নিজে কৰিলে নিজৰ তাত ধনটো থাকিব। সিহঁতক দিলে ধৰ দহ হাজাৰ টকাকে দিব লাগিব তই মাহত আৰু ত এতিয়া প্ৰফিট ওলাব লাগিব ন প্ৰফিট ওলালেহে দিব পাৰিবি।
অ', গম পাইছো ভাই সেইটো কথা।
এইটো পিছত বোলে ষ্টাৰ্ট আপ আই দে ব্ৰইলাৰৰ, বুজিলি?
মে ভাব‌ মই ভাবিছোঁ যে কি ভাবিলো এতিয়া ব্ৰইলাৰ ও, অ', তেনেকুৱাই লাগিব লগালোঁ। মানুহ কেইজন মান লগাই ললো- পিছত ধৰি ল মানে মই আৰু এটা বেলেগ বিজনেছ এটা মাঠা মাৰিম বুলি ভাবছিলো। এ এইটো এতিয়া ব্ৰইলাৰ ধৰি ল তেতিয়া দোকানত ডাঙৰ হৈ অহা লগে লগে ধৰি ল এতিয়া দোকানত মই দি দিলোঁ। দোকানত দিয়াটো ধৰি ল বাকী ধৰি ল মই পইচা দিলেও ধৰিল আজৰি হৈ থাকিম মই বুইছনে? মানে সিহঁতে চোৱা কৰা কৰি দিব মানে তোক। মই মাজে মাজে ধৰি ল এপ খন কিবা চাব পাৰিম। তাৰ পৰা ধৰি ল মানে মই এক্সট্ৰা বিজনেছ এটা মাঠা মাৰিম বুলি ভাবিছোঁ ধৰি ল। মানে এতিয়া বহুত এইটো চলি আছে।
বিজনেছ মাৰ মানে ত মাছৰুমৰ খেতিটো কৰিব পাৰ, বুইছ!
ঠিক হৈছে। সেইটো কাৰণে মই ফোনটো কৰিছিলোঁ যে
অ', মাছৰুম, কিন্তু মাছৰুমটো এতিয়া মানে কি জান, কথাটো ভাল বেয়া কোৱা নাই, মাছৰুমতো কিন্তু তই দুইটা চাইদে চম্ভালিব নোৱাৰিবি বুইছ? ব্ৰইলাৰ ফাৰ্মৰ লগত মাছৰুম চলাব নোৱাৰিবি, কাৰণ মাছ পাৰ্টনাৰচিপ চা এতিয়া ধৰ পাৰ্টনাৰশ্বিপ মানে ত কাৰ লগত কম পঠাইছো তোৰ ভাইৰ লগত মানে নিজৰ নিজৰ ভাইটোৰ লগত তেনে পাৰ চাগৈ কাৰণ এতিয়া লোকৰ মানুহ আৰু তেনেকে বিচ্ বুইছ? এতিয়াতো মাছৰুমটো মানে বেয়া নহয়, কিন্তু মাছৰুমটো এটা ৰিস্ক আছে চ কি জান?
কি হয় নেকি? এ নাই ঘৰ চবৰ ভালকে কথাটো কৈছো, বা ধৰিলো এতিয়া হা হিচাপত ধৰি ল তই মানে এতিয়া আমি এটা বস্তু ধৰি ল এতিয়া গৰমৰ দিন না। এইটো তাৰে কিমান কি টেম্পেৰেচাৰ মেইনটেইন ক ধৰি ল সেইখিনিৰ কাৰণে তোৰ এটা নলেজ লাগিব না বস্তু
মাচৰুমটো এতিয়া মাছৰুম লগাব নোৱাৰ এতিয়া গৰমত বেয়া হৈ যাব বস্তুটো। আৰু এতিয়া মাছৰুমটো তই এতিয়া এতিয়া মাছৰুমৰ ঢেৰ ভেৰাইটি আছে বুজিছ নাই? বস্তুটো ভেৰাইটি ভেৰাইটি অ এতিয়া তক মাছৰুম ঠগি দিব পাৰে তোক। অ', অ', তোক ঠগি দিব পাৰে বস্তুটো। ত ত ভাল বস্তু আনিব লাগিব তে ডিলাৰটোতো আও ভালকৈ চাই লব লাগিব আৰু যদি ষ্টাৰ্ট আপ দিম বুলি ভাবিছ। তে উল্টা পাল্লা পাৰে, অ পাৰি পাৰি। কোৱালিটিটো আমি ভাল আনিব লাগিব বুজিছ? লাগিলে দুটকা বেছিকে যাওঁক। ভাল লাগে অ এইটো মাচৰুমটো মোৰ লগত যদি চলাৱ ভাল চলাব পাৰ' মোৰ মানে, চলাই আছো মাছৰুমটো বাৰু সেইকাৰনে তোক কলো পাৰ বাৰু এতিয়া মই মানে চলাই আছো মোৰ ধৰ এ অ এতিয়া দুশ টকা কেজিকে মই বেছি আছো। কথা আছে কষ্ট আছে বহুত খেৰ চেৰ লাগিব। বহুত উম আৰু সাপ সাপ বহুত সোমাই সাপ সোমাই মানে, এতিয়া মানে ফেনাইল ছটিয়াব নোৱাৰা হৈছোঁ ফেনাইল যদি মই ছটিয়াই দিওঁ। ন নহ নহয় যদি ফেনাইলটো যদি দিওঁ এই ফেনাইল যো সেই চেনটোৰি পেলাই মাচৰুমত লাগি যায় মাচৰুমটো গোন্ধাই দিয়ে।
অ মাছৰুমতটো বেয়াও হৈ যাব ন আৰু শুনা এতিয়া চা যদি খেৰটো যদি আমি আনো সেৰটো বাৰু পইচা দি টেনশ্যন নাই ঠিক আছে। বাট আমি চিলিণ্ডাৰটো ঘৰত বনাব পৰা যাব। ঠিক আছে। চিলিণ্ডাৰ ধৰি ল কেনেকে বনাম ধৰি ললো চা হাঁ এ ধৰি ললো সিজাই ল'বই লাগে ধৰি ল তোৰ এতিয়া, খেৰটো ঠিক আছে কাটি কাটি কৰি পেলাই তাৰপৰা ধৰ ছিলিণ্ডাৰ বনাই পেলাই ধৰি লও সেই তোমাৰ অলমান মছ
চিলিণ্ডাৰ মানে তোৰ হেৰি কৰিব লাগিব সেই পেকেট কিনিবই পায় এক্সট্ৰাকে, বুজিছোঁ, তেনেকা পেকেট কিনিবই পায়, মানে জোনকেইটা কেৰীবেগ কথা কৈ আছোঁ। সেই কেৰীবেগকেইটা কিনিব পায়। অ', সেইকেইটা কিনিব পায়। সেইকেইটা কিনিবেগ কৰি ইয়াৰ টাইট কে মাৰি ফুটা, ফুটা কৰি দিব লাগিব, তাৰ পিচ ওলাব কৈছে।
গম পাওঁ বাৰু, মই চাইছিলোঁ বাৰু এইটো হেৰিয়াত, বাট ধৰি ল এতিয়া গৰমৰ দিন যে, অলপ সেইটো মানে কন ডাউত লাগি আছে মানে, সেইকাৰণে ভাবিছোঁ তোলৈ কল এটা
এতিয়া নকৰিবি। এতিয়া, এতিয়া মানে তই, মইতো বন্ধই কৰিলো বাৰু এতিয়া। দুদিনমান ৰেষ্টেই লৈছোঁ। দুদিনমান দেৰিকে কৰিম। বাৰিষা সময়ত ভিৰ হয় বস্তুটো। ধুনীয়া হয়। দুদিন ৰখি দে, দুমাহ তিনিমাহ তাৰ পিছত ষ্টাৰ্ট দে।
অ'। বাকী তোৰ কেনেকুৱা চলিছে এতিয়া, বিজনেচ-চিজনেছ, ধৰি ল?
বিজনেছ মানে মাছৰূম কৰি আছিলো এতিয়া বন্ধ দিছো দুদিনমান আৰু এতিয়া তেনেকে কাম ধান্দা নাই তেনেকে বুজিছ, তে বিচাৰি আছোঁ কাম চাম অলপ।
এতিয়া ভালদৰে
সি চলাই আছে এতিয়া সি টো এতিয়া নিজটোৱে চাব, এতিয়া দোকানখন চলাই আছে। তে মই নিজৰটো চাই আছো। তেনে আৰু এতিয়া মোৰ বিয়া ছিয়া পা প নাই ইমান টেনচন নাই এতিয়া। বিয়া ছিয়া পাতিলেহে টেনচনটো বাঢ়ি যাব আৰু।
দুইটাই বুজিছ দুইটাই মিলি কৰি ধৰি লও বিয়া চিয়া এবাৰ বাদ দে। দুইটাই বাৰু মিলি কৰি এটা ভাল বিজনেছৰ মাথা মাৰিব পাৰি নেকি, ফাৰ্মিং চাইমিং তেনেকুৱা ধৰি লও যে কিবা কিবি আৰু।
ফ্ৰাম মানে এতিয়া ধৰ তই ভাবো মই তোৰ লগতে কৰিম বুলি ভাবি আছোঁ বুজিছ নাই, এতিয়া মই তই তেনেকে কলি ন এতিয়া মই ভাবিলোঁ তোলতে নেকি, আমি টো ষ্টাৰ্টআপটো? তই যদি কৰ' লোকেল খুলো বুলি ভাবি আছোঁ বুজিছ, যদি যদি মই অকলে । লোকেল খুলিম, এইবাৰ। বইলাৰ নোখোলোঁ। কাৰণ বইলাৰটো মানে কমন হৈ গৈছে।
পাৰ, কিন্তু কাম এটা কৰো নেকি মই ব্ৰইলাৰটো সেই শুন ব্ৰইলাৰ ফ্ৰামো খুলি লওঁ কথাটো কৈছোঁ হা ল, এতিয়া তোৰ, তোৰ তই মই এটাকে লোকেলখন খুলি দিওঁ নে কি ক'? লোকেল ফাৰ্মখন।
লোকেল মাংস মানে ত' মই বেছি নুপুহো বুজিছ, মানে নিজৰ পাৰ্চেল মাটিত খুলিম ন? এইটো মানে কমকে শুনো আৰু। তই তোৰ ব্ৰইলাৰটো চলাই লচোন বাৰু চাওঁ। মই লোক লোকেলটো মানে বেছি পোৱালী। খুব বেছি দুশমান পোৱালী। চাই লওঁ চলে নচলে নহয় কাৰণ এতিয়া চোৱা-চোৱা-চোৱা কৰা মানুহ নাৰাখোঁ কাৰণ সেই চোৱা কৰা মানুৰ যোনটো পইচা সেইটো পইচা মই নিজে পাওঁ বুলি ভাবিছো বুজিছ। নিজে পাওঁ, সেইটো পইচা। কষ্ট কথা নাই। এতিয়া আৰু উপায় নাই মাছৰুমটো চলাম , মই সেইটো। ব, বাৰিষা সময়টো অকণ। এইটো বন্ধ হৈ যায়, তেতিয়া মই মানে মুৰ্গীটোকে মানে সেই লোকেলটোকে মাথা মাৰি আছো এতিয়া।
খালিতো এইটো কি বুলি কয় লোকেলটো ভেকচিন চেকচিন মাৰিব লাগে নেকি ধ বেমাৰ চেমাৰ আহিলে।
লোকেলটো তেনেকে বেমাৰ নহয়ে, প্ৰায়ভাগ। হয়, অকণ ভেকচিন মাৰি দিলেই হ'ল আৰু ধৰ। ভেকচিন এটা পায়। সেই ভেচিনটো মাৰি দিলেই হ'ল।
অ', ভেকচিনটো পাই যাম ন! খালি মই এইখন, মই মানে এই, মোৰ ফাৰ্মখন লৈ টেনচন। লাগিছিল মানে ছেভেনটি পাৰ্চেণ্ট কামটো হৈ গৈ বাৰু। বনোৱা কৰা, চাফা, চাফাই হৈ গৈছে মোৰ খালি, কথা আদা হ'ব লাগে। ধৰি লওঁক কেনে কি ক'ত হ'ব।
এয়াৰ টাইপটো থাক মানে এয়াৰ সময় বতাহ সোমোৱা দিবি ন বস্তুটো জেগাটো যে বস্তু যে বনাবি আৰু এটা ড্ৰেইন বনাই দিবি এটা চাইডে দি ভিতৰতে সেই পানীটো ৱেষ্টটো মানে চাফা কৰি ধুনীয়াকে উলিয়াই দিব পাৰি, বুজিলি।
উম, উম, উম, মানে মানে ভাবিছিলো যে কি মানে মই তাকে ফোন কৰি তোক যে, যে কোম্পেনীৰ পৰা তই মানে নিজেই খে, হেৰি কৰোঁ মানে।
মানে নিজে কৰ বুজিছ, নিজে কৰ নিজে কৰ নিজে কৰিলে লাভ আছে উম, নিজে কৰিলে লাভ আছে আৰু এটা কথা কি জানো মানে ময়ো ভাবিছোঁ ব্ৰইলাৰটো কথা কিন্তু মানে প্ৰব্লেম কি হ'ল, এই মানে গোন্ধ ওলাই ন! মানুহবিলাকে মানে কমপ্লেইন কৰে। সেইটো ভাবি আৰু নকৰিলো মই। এনে বেয়া নহয় কৰিব পাৰ' অ', তহঁত ঠিকে আছে বাৰু তহঁত বাঁহনি তলতে খুলি লৈছ আৰু এতিয়া কি আছে ন'? তহঁত বাঁহনি তলতে আৰু অ', অ', অ।
দে। হ'ব মই ৰাখি বাৰু, কালি বাৰু যদি
অ', দে হ'ব দে তেন্তে ন'। ভালকে যে কথা চলা পাতিলো যে আমি, উম, দে, দে, দে।